হেল্ল'
অ
কালি ছাৰে যে টপিকটো দিছিলে তুমি কি ললা?
মই গোলাঘাট ল'লোঁ। তুমি?
আৰে বা। ময়ো গোলাঘাট ললো ভাবিছো নিজৰ জিলা বিষয়ে কথা পাতিবলে ভাল লাগিব।
অ হয়নে নিজৰ জেগা কথা পাতিবলে বেলেগেই মজা।
তুমি গোলাঘাটত কেতিয়াপা থাকা?
মোৰ সৰুৰ পৰাই গোলাঘাটতে ডাঙৰ দীঘল হোৱা। তুমি?
অ মইয়ো স্কুল বন্ধু বজাৰ চব গোলাঘাটৰে।
অ তেতিয়া গোলাঘাট বুলি শুনিলে প্ৰথমে তোমাৰ মনলৈ কি আহে?
মই হলে প্ৰথমে কাজিৰঙাৰ কথাইে ভাবোঁ। বাহিৰৰ মানুহক গোলাঘাট বুলি কলে বেছিভাগ কাজিৰঙাহে মনত পৰে।
হয় মই যেতিয়া বাহিৰৰ কোনোবাক লগ পাওঁ কাবাক লগ পাওঁ। সিহঁতে প্ৰথমে সোধে কাজিৰঙা ক'ত আছে?
সেইটো সঁচা কথা দে।
তুমি কাজিৰঙা ক'ত কেইবাৰ গৈছা?
দুই তিনিবাৰ মান গৈছো প্ৰতিবাৰ গলে মানে অভিজ্ঞতাই বেলেগ।
অ মই সৰু থাকোঁতে প্ৰথম গৈছিলোঁ। তেতিয়া গড় দেখি খুব ভাল পাইছিলো।
হয় হয় মইয়ো এই দূৰদশ দূৰদৰ্শনত দেখাতো আৰু নিজৰ চকুৰে দেখাত বহুত বেছিয়ে পাৰ্থক্য আছে।
হয় হয় হয় এই চাফাৰী মানে ওচ- তাতে গৈ চাফাৰী কৰা মজাটো একেবাৰে বেলেগেই।
অ তুমি জীপ চাফাৰী কৰিছিলা নে হাতী চাফাৰী?
জীপ চাফাৰী আক। তুমি?
অ মই দীপ চাফাৰীয়ে কৰিছিলো। ৰাস্তাত গৈ গৈ ফৰিন, বন, মোক আৰু পক্ষী দেখিবলৈ পাইছিলো।
অ গড় ক'ত দেখা পাইছিলা?
উ অলপ দূৰত আছিলে। কিন্তু গাইডে খুব ভালকে বুজাই দিছিলে দেই
অ গাইড থাকিলে ভাল লাগে ন
অ অ কাজিৰঙা বাহিৰে গোলাঘাটত আৰু কোন কোন জেগা তোমাৰ ভাল লাগে?
মই চাহ বাগানৰ ফালে ঘূ ঘূৰি ভাল পাওঁ।
উ হয় আবেলি সময়ত চাহ বাগান খুব সুন্দৰ লাগে।
অ আৰু তাতযে বেছি যেতিয়া বৰষুণৰ পিছত যেতিয়া সেউজীয়া ৰংটো আৰু বেছি ধুনীয়া লাগে।
উ হয় হয় মই কেতিয়াবা বাইক লৈ বন্ধুবোৰৰ লগত এনেকুৱা জেগাত ঘুৰিবলৈ যাওঁ।
অ ফটো তোলা নে
ফটোটোতো তুলো কিন্তু বেছি সময় পৰিৱেশটো এনজয় কৰোঁ
অ ঠিক কথা আজিকালি চবেই ফটো তুলিবলৈহে বেছি ব্যস্ত।
হয় হয় কেতিয়াবা ফোনটো কাষত ৰাখি খালি ঘূৰি ফুৰিলে ভাল লাগে।
অ গোলাঘাটৰ বতৰটো তোমাৰ কেনেকুৱা লাগে?
এ মোৰ ভাল লাগে। কিন্তু বেছিকে গৰম হলেও দিগদাৰ আৰু আবেলি পৰিৱেশটো ভাল হৈ যায় কিন্তু দেই
অ বৰষুণৰ সময়ত আৰু বেছি ধুনীয়া লাগে হয় নে?
হয় হয় কিন্তু কেতিয়াবা পানী বেছি হলে অলপ অসুবিধাও হয়।
অ সেইটো হয় বাৰু দেই তোমাৰ স্কুলৰ দিনত পিকনিক বা এনেকুৱা এক্সকাৰচন কোনখিনিত গোলাঘাটৰ কোন কোনোবা কোনটো জেগাত লৈ যায়।
উম উম এইবোৰ হলে বেছিভাগ স্কুলৰ পৰা কাজিৰঙা নাইবা কিছু চাহ বাগান ঘুৰিবলে লৈ গৈছিলে।
অ আমাৰ স্কুলৰ পৰা এনেকুৱা আ আমাৰো এনেকুৱা হৈছিলে আমাৰো এনেকুৱা লৈ গৈছিলে চাহ বাগানৰ ফালে কাজিৰঙাৰ ফালে
ভাল ভাল এতিয়া গোলাঘাটৰ খবৰৰ ভিতৰত তোমাৰ মানে খাদ্যৰ ভিতৰত তোমাৰ অতিকৈ প্ৰিয় খাদ্য কি?
মোৰ মাছৰ টেঙা আৰু পিঠা তুমি
বাহ মোৰ ঘৰৰ খাদ্য তুলনাই বেলেগ ন মানে তুলনাই কৰিব নোৱাৰি ন বাহিৰৰ খাদ্যৰ লগত
অ একেদম বাহিৰৰ কোনোবাই বন্ধু কোনোবা আমাৰ বন্ধু আহিলে। তুমি কি খুৱাবা হেতক?
উম যদি বাহিৰৰ বন্ধু হয় মই চাগে ফালিয়ে খোৱা তাৰ লগত পিঠা আৰুয়েই ভাল
ময়ো সেই কথাই ভাবি আছিলোঁ।
তোমাৰ মতে গোলাঘাটৰ মানুহৰ আটাইতকৈ ভাল গুণ কি?
মোৰ মতে মানুহবোৰ খুব সহজ সৰল আৰু বেছিভাগ মানুহ- সাহায্য কৰিবলৈ আগুৱাই আহে।
হয় হয় ময়ো এনেকোৱাই অনুভৱ কৰিছো দেই।
অ এতিয়া গোলাঘাটৰ আগৰ তুলনাত বহুত পৰিৱৰ্তন হৈছে বুলি তোমাৰ লাগে নে
উম উম লাগে আকৌ দোকান হৈছে কেফে আৰু ৰাস্তা কিছু পৰিৱৰ্তন হৈছে দেই
কিন্তু এতিয়াও আৰু উন্নতি হ'ব লাগে
হয় তোমাৰ মতে কোন দিশত বেছি উন্নতি দৰকাৰ
চাকৰি টুৰিজম আৰু ভাল চৰকাৰী যান বাহন
উম উম মইয়ো একমত
যদি টুৰিজেমৰ- বাঢ়ে তেতিয়া গোলাঘাটৰ মানুহবোৰৰ বহুত উপকাৰ হ'ব-
হয় হয়-
উম উ
তোমাৰ এই যোনবোৰ অ লোকেল ব্যবসায় - গাইড নাইবা চৰকাৰী যান-বাহনে হওক- চবৰে ভা বাবে ভাল হ'ব-
তাকেই গোলাঘাটৰ ইতিহাসৰ বিষয়ে তুমি অলপ জানানে আকৌ-
অলপ জানো কিন্তু ভালকে নাজানো-
ময়ো বেছি নাজানো এতিয়া- ইতিহাসৰ কথা অলপমান পাতোঁ নেকি?
আগতে ইতিহাসৰ কথা পাতিম বুলি কৈছিলো তুমি গোলাঘাটৰ নাম কেনেকৈ আহিল জানানে-
মই ভালছে নাজানো কিন্তু- শুনিছো আগৰ দিনতেই এইফালৰ- এইফালে মানে বজাৰৰ ঘাট থকাৰ বাবেই গোলাঘাট নামটো পৰিলে-
ময়ো এনেকোৱাই শুনিছো- ইতিহাসত মানে গোলাঘাটৰ ইতিহাস বহুত বেছি- একদম ভাল লাগে মানে পঢ়ি মেলি।
অ হয় হয় স্কুলত পঢ়িছিলো কিন্তু এতিয়া বহুত কথা পাহৰি গলো।
চা চা চ হয় নহয়?
গোলাঘাটৰ ইতিহাস- ইতিহাস বুলি ক'লে আহোম সময়ৰ কথাও আহিব-
হয় হয় নিশ্চয় আহিব আহোম সময়ত এইফালৰ গুৰুত্ব আছিল বুলি শুনিছো দেই
অহ হয় নেকি অ আচ্ছা নুমলীগড় ৰিফাইনেৰীৰ কথা পাত ব'লা
বা তুমি জানা এন আৰ এলৰ বাবে কিন্তু গোলাঘাটত কৰিছে কৰি দিবা দেই
অ সেইটো হয় বাৰু দেই তোমাৰ কোনোবা এন আৰ এলত কাম কৰে নেকি?
কৰে মোৰ এজন চিনাকি মানুহ এজনে কৰে। তোমাৰ?
অ মোৰো আছে বাৰু দেই চিনাকি।
উম- ৰিফাইনেৰী থকাৰ বাবে গোলাঘাটৰ বহুত উন্নতিও হৈছে বহুত উপকাৰ হয় বুলি তোমাৰ লাগেনে?
নিশ্চয়, নিশ্চয়- চৰ চ চৰকাৰী আৰু ব্যবসায় দুয়োটাই উপকাৰ হৈছে দেই।
তাকেই চবতেও মানে মানুহৰে উপকাৰ বাহিৰৰ পৰাও বহুত মানুহ কামৰ বাবে আহে বুলি
অ আহেতো আৰু তুমি কেতিয়াবা গৈ পাইছা নেকি এনাৰেলৰ ওচৰ পাজৰ
হয় বাহিৰৰ পৰা দেখিছো বহুত ডাঙৰ হয় জেগাটো তুমি গৈছানে?
অ' ময়ো-ময়ো বাহিৰৰ পৰাই দেখিছোঁ বাৰু
অ' তাকেই এতিয়া চাহ বাগানৰ কথা আৰু অলপ পাতো ব'লা।
অ' গোলাঘাটত বহুত চাহ বাগান আছে নহয়।
উম হয়-হয় এই তোমাৰ আবেলি সময়ত চাহপাত তুলিবলৈ যোৱা দেখিবলৈ খুব ভাল লাগে।
অ' মই কেতিয়াবা গাড়ীত গৈ থাকোঁতে চাহ বাগান দেখিলে খিৰিকীখন অলপ খুলি কিনে বাহিৰে বাহিৰৰ ফালে চাওঁ।
অ' হয় নেকি এই সেউজীয়া ৰংটো মনত
অ' হয় দেই বৰষুণৰ পিছত আৰু বেছি সুন্দৰ লাগে।
অ' তুমি চাহ বেছি খোৱানে?
এই একাপ চাহ নহ'লে দিনটো আৰম্ভণিয়েই নহয়।
অ' মোৰো অসমত থাকি চাহ নাখালে কেনেকৈ হ'ব ন'।
অ' একদম ঠিক কথা।
আচ্ছা দেওপাহাৰৰ নাম শুনিছানে বাৰু?
হয় কিন্তু এতিয়ালৈ যাবলৈ সুযোগে পোৱা নাই।
মই এটা বাৰ মানে এবাৰ মান গৈছিলোঁ খুব শান্তি লাগে দেই।
অ' ময়ো গৈছোঁ বাৰু এবাৰ। তাৰ পুৰণি মূৰ্তি আৰু ইতিহাস বহুত বেছি ধুনীয়া।
অ' হয়-হয় ইতিহাস ভাল পোৱা মানুহৰ বাবে ভাল জেগা ন'।
অ' ভৱিষ্যত আকৌ এবাৰ যদি মই পাৰোঁ তেতিয়া মই আকৌ ঘূৰি যাবলৈ মোৰ মন আছে।
তাকেই ভাল লাগিব গ'লে।
অ' একেলগতে যাম দেই।
অ' যাম-যাম। অসম বুলি ক'লে তোমাৰ প্ৰথমে বিহু মনত পৰেনে?
অ' বিহু নহ'লে কেনেকে হ'ব। বিহু
তাকেই
ব'হাগ বিহু তোমাৰ আটাইত আটাইতকৈ প্ৰিয় কোনখন কোনটো বিহু?
মোৰ ব'হাগ বিহু গান, নাচ, পিঠা-লাৰু চব মিলি খুব ভাল লাগে।
অ' ময়ো ব'হাগ বিহু আহিলে পৰিৱেশটো বেলেগেই হৈ যায়।
হয়-হয়। বিহুৰ সময়ত আমাৰ এইটো এ বিহুনাচ সেইবোৰ আৰু মেখেলা চাদৰ পিন্ধানে?
অ' কেতিয়াবা মেখেলা চাদৰ পিন্ধো বা কেতিয়াবা এই সাধাৰণ ঘৰত পিন্ধা কাপোৰ
অ' তাকেই এইবাৰ বিহুত আহিবা দিয়া তেতিয়া হ'লে।
অ' আহিম-আহিম তুমিও আহিবা বিহু খাবলে।
অ'-অ' তাকেই ভাল লাগিল কথা পাতি আজি।
অ' মোৰো বহুত ভাল লাগিল আশা কৰিছোঁ আকৌ লগ পাম আকৌ কথা পাতিম। এক
অ' তাকেই দিয়া থৈছোঁ আজি।